শুৱা নাই ৰবা এই মোবাইলে চাই আছিলো
আচ্ছা নাই নাই ময়ো শুৱা নাই তাকে ফোনে চাই আছো
অ আচ্ছা
উম হুম আজি দিনটো শুলো এইকাৰণে টোপনি আহা নাই
হয় নেকি? দিনটো কিহৰ
কি ঘৰতে আছিলো কালি খেলা চেলো ৰাতিলৈকে দিলো আৰু কি কৰিব
উ ভালেই কৰিছা।
বৰষুণ
এনেও বৰষুণ ক'ততো ওলাই যাব নোৱাৰে।
উম সেইকাৰণে শুয়ে আছো আৰু।
উম হুম গৈছা
ক'ৰবাত যাব মন গৈছে একদম পিচফুল জাগা এটাত।
পিচফুল জেগাত ন তাকেতো। ঠাণ্ডা পৰিৱেশ, একদম পিচফুল জেগা। তুমি কি ভাবা বেছি ইম্পৰ্ট কি ইণ্টৰেষ্টিং লাইফ নে পিছ-পিছফুল লাইফ?
এতিয়া ইম্পৰ্টেণ্ট বুলি ক'লে মইতো ভাবোঁ দুটাই ইম্পৰ্টেণ্ট।
হম?
মইতো ভাবোঁ দুটাই ইম্পৰ্টেণ্ট মোৰ মতে আৰু।
উম হুম।
পিচফুল লাইফো ইম্পৰ্টেণ্ট, তাৰপিছত ইণ্টাৰেষ্টিং লাইফো ইম্পৰটেণ্ট।
উম।
তুমি কি ভবা?
সেইটোৱেই মোৰ মতেও দুটাই ইম্পৰ্টেণ্ট। কিন্তু যদি এটাৰ মাজত চুজ কৰিব লাগে মানে যদি এটা মাজত চুজ কৰো তেতিয়া মই মানে পিচফুল লাইফটো বেছি ইম্পৰ্টেঞ্চ দিম আৰু। কাৰণ জী সেইটো এইটো ন, কাৰণ জীৱনত বহুত এডভেঞ্চাৰ, এক্সাইটমেন্ট আৰু নতুন এক্সপৰিয়েঞ্চ থাকিলেও যদিও থাকে
হুম হুম।
এনে সেই আৰু মনৰ মনৰ শান্তিটো নাথাকিব ন ভিতৰত।
উম হম মোক মানে
সচাকে ধৰা ইমান বেছি ইণ্টাৰেষ্টিং হ'ব নালাগেতো লাইফটো
অলপ শান্তিও লাগে। অলপমান এডভান্চাৰ সদায় তুমি ধৰি এডভান্চাৰ কিবা কিবি সদায় ই কৰিব এনেও মন নাযায়।
তাকেটো নতুন নতুন কিবা এক্সপিৰিয়েঞ্চ বা এক্সাইটমেন্ট এইবোৰ সদায় থৰি মন যাব, কেতিয়াবাতো পিচফুল লাইফো লাগে ন। কেতিয়াবা নহয় একচুৱেলী মেইনলি পিচফুল লাইফটোৱে প্ৰিফাৰ কৰো মই আৰু।
পিচ লাগে, তুমি কিবা এটা কৰিব গলেও পিচ লাগে।
সেইটোৱেটো।
কিবা এটা ইণ্টাৰেষ্টিং কৰিব গ'লেও পিচ লাগিব।
টোৱেই কথা, লাগিবই লাগিবই, মানে পিচফুল লাইফ ডাজনত মিন দেট, জীৱনটো বৰিং। ন, মানে বৰিং হয় পিচফুল লাইফ হ'ল বুলিয়েই।
উম হম।
আৰু মাইণ্ড চাইন ফ্ৰেছ থাকে, বেছি একো ভাবা নাযায়।
ইনৰেষ্ট থাকিল হে তোমাৰ, এভোৰ এইবিলাক কৰিব মন যাব।
সেইটো এইটো কথা।
এক্সাইটেড হ'ব পাৰি আমাৰ মাইণ্ডটো ফ্ৰেচ থাকে। যদি আমাৰ মায়ে মানে জীৱনটোত যদি শান্তিয়ে নাথাকে তুমি। ক'ত মানে বস্তুবোৰ কৰিব পাৰিবা একোৱে নোৱাৰিবা ন।
সেইটোৱে যে অশান্তি কৰি থাক ক'ত আৰু, ইটষ্ট ভাল লাগে স্কুলতো দুটাই লাগে।
উম হম।
নিজৰ মনৰ ভাল থকাতোৱেই লাগে, বেছি চিন্তা নথকা।
হুম হুম।
ইমান বেছি চিন্তা কৰি থাকিলেওঁ। নিজৰেই, বেয়া ন।
হুম হুম, কিন্তু ধৰা পিছফুল লাইফো এতিয়া যিমান যিমান ইম্পৰ্টেণ্ট।
উম।
এ ইটাৰেষ্টিং লাইফৰো বহুত ইম্পৰ্টেন্ট আছে মানে পিছফুল লাইফৰ বহুত কথা পাতি সেইটো ধৰ ইম্পৰ্টেট লাইফটো কিমান বৰ কিমান ইম্পৰ্টেট ইয়াতেই গম পায়। না, যদি জীৱনটোত একো চেলেঞ্জে নাথাকে, যদি আমি নতুন নতুন এক্স পেৰিয়েঞ্চেই নকৰো।
উম হম।
মেমৰেবল বস্তু এটাই মানে মেমৰেবল ম'মেন্ট এটাই যদি ৰাখিব নোৱাৰো। তেনেহলে আমাৰ মতিভ কি, একোৱেই নাই ন মাতিভ জীৱনৰ। শান্তিয়েই নাই। মতিভেই নাই একো এনেই আৰু শান্তি মানে জীয়াই আছো শান্তি এনিটাইম ৰাখি থাকিলে নহব নহয়। মাইনটো এনিটাইম শান্তিৰেও কিন্ত পিছেৰেও কিন্তু মানে ঠিকে নাথাকে, অলপ এডভেঞ্চাৰ ইণ্টাৰেষ্টিঙো হ'ব লাগিব।
সেইটোৱেই মানে, দুটা বস্তু বেলেঞ্চ কৰি ৰাখিব লাগিব, গম পাইছানে? পিচফুল থাকিলেহে ইণ্টাৰেষ্টিং হ'ব লাইফটো।
অহ, হা। কিন্তু বেছি পিচ হ'লে আৰু ইন্টাৰেষ্টিং নহয় লাইফটো।
অহ বেছি পিছ হ'লে আৰু।
বেলেঞ্চ হিচাপত থাকিলে মানে ভাল আৰু কিন্তু বেছি প্ৰিফাৰটো অবভিয়াচলি পিচ হয়।
পিছ হয় এইটোৱেইটো, এইটোয়েই মানে য দি জীৱনত কোনো চেলেঞ্জ নথাকে তেতিয়া আৰু কি আৰু মেমৰেবল তুমি যোনটো ক'লা মেমৰেবল মমেণ্ট নাথাকিব, একো শিকিবই নোৱাৰিম ন কনফিডেন্ নাবাঢ়িব। ভাল মেমৰিছ নাহিব, নাথাকিব ইণ্টাৰেষ্টিং লাইফ নহ'লে।
উম।
ইন্টাৰেষ্টিং লাইফ থাকিলেহে মানে তোমাৰ। মেমৰিছ থাকিব।
আৰু মেমৰি এটা বনাবৰ কাৰণে তোমাৰ এক্সপিৰিয়েঞ্চ লাগিবই। এক্সপিৰিয়েঞ্চৰ কাৰণে ইণ্টাৰেষ্টটো থাকিব লাগিবই।
ইণ্টাৰেষ্টটো থাকিব লাগিব, য়েছ।
আৰু ইণ্টাৰেষ্টটো ৰখাৰ কাৰণে, মাইণ্ডটো পিচ থাকিব লাগিবই।
সেইটোৱে আৰু মোৰ মতে কি আৰু ইটাৰেষ্টিং লাইফ ইণ্টাৰেষ্টিং লাইফ বা পিচফুল লাইফৰ মাজত বেলেঞ্চ থাকিব লাগিব
অকল কেৱল এক্সাইটমেণ্টৰ পিছফালে দৌৰিলেওতো নহ'ব ন কেতিয়াবাতো কেতিয়াবাতো হেৰি কৰিবও লাগিব পিচফুল লাইফো, উম, ক'ব লাগিব, বেলেঞ্চ কৰিব লাগিব। অ।
আচলতে মনটো যদি আমি সন্তুষ্ট ৰাখিব পাৰো, দুটাই মানে পাব পাৰি মানে।
সেইটোৱে সেইটোৱেই
মনটো আচলতে যিখিনি পাইছো সেইখিনিৰে যদি আমি সন্তুষ্ট ৰাখিবলে পাৰোঁ
উম
লাহে লাহে যদি আমি বস্তুবোৰ দি থাকিব পাৰো মনটো যদি মানি লয় তেতিয়া মানে দুটাই মানে পাব পাৰো আৰু এটা পিচফুল লাইফো হৈ গল ইণ্টাৰেষ্টিং লাইফো পাব পাৰো প্ৰথম কথা সন্তুষ্টটোৱে মেইন
উম হুম
উম
মনটো আমাৰ কিমানত সন্তুষ্ট কৰি আছে
সেইটোৱে সেইটোৱে বাকী তুমি কিবা এনেকুৱা এডভেঞ্চাৰছ কিবা কৰিছানে মানে গৈছা নে কবাত
কৰিছো বাৰু তোমাৰ ৰিভাৰ ৰাফটিং কৰিছো মই
অ আচ্ছা
বঢ়িয়া এডভেঞ্চাৰ
উম হুম
আৰু তোমাৰ এই টিভি চলাইছো সৰু থাকোতে আৰু তোমাৰ এই এখন ৰিজৰ্ট আছে ৱেৰি চাইষ্ট সণাপুৰৰ তাতে এখন গাড়ী আছে বহুত ধুনীয়া লাগে একদম এডভেঞ্চাৰাছ হয়
অঁ আচ্ছা আচ্ছা অ দেখিছো চলাইছা নেকি এখন
চলাইছো এইখন বিৰাদ ইণ্টৰেষ্টিং বস্তু এইবিলাক ৰিভাৰ ৰাফটিংটো মই উম ধৰি লোৱা যেতিয়া কৰিছিলো জানুৱাৰীত মই কৰিছিলো
হম
যেতিয়া পানী পানীখিনি চাগে মাইনছ ওৱান ডিগ্ৰী চেলচিয়াছ মান আছিলে সেই পানীত মই চুইম কৰিছো নাৱৰ পৰা নামি কিনে।
উম হু'
ত সেইটোৱে তাৰ মানে- বহুত ইণ্টেৰেষ্টিং এডভেঞ্চাৰছ মেম'ৰি। মো মাইনা আছে। মাইনাছত থকা পানী এটাত নামি কেনে বৰফৰ পানী এটা নামি- এয়া মই যে চুইমিং কৰিছো।
হঁ হঁ।
গাতছ থাকিব লাগিব সেইটো কাৰণে মোৰ আছিল মই কৰিছো। মোৰ লগৰবিলাকে নকৰিলে।
উম' তোমাৰ গাৰ্ডছ আছে মানে।
হাঁ মোৰ চুইমিং বোলা বস্তুটো বিৰাট ভাল লাগে।
উমহু'
আৰু মানে এনেকুৱা পানী নহয় আৰু যে নৰ্মেল পানী। বহুত বহুত ধোঁ থকা পানী আছিলে একদম টানি লৈ যায়।
হাঁ হাঁ।
ভালেই তেন্তে ভাল এক্সপিৰিয়েন্স কৰিলা।
তোমাৰ তেনেকুৱা এডভেঞ্চাছ।
নাই এনকুৱা একো নাই মোৰ বৰ্তমানলৈ কৰা নাই একো।
আৎচ্ছা আৎচ্ছা।
চাঁও ইন ফিউচাৰ কি হয়?
আৎচ্ছা।
পাছলে যদি পাৰোঁ।
এটা কথা ক'ব লাগিব, ছোৱালী- অলপমান একদমচে চাকৰি- কমেই থাকে মানে কিছুমানহে পৰে।
উম হু'
মানে মই ভাবো কি? এইবাৰ কৰি চাব লাগে চব বস্তুতে।
লাগে লাগে মোৰ ময়ো মোৰো কৰিব ইচ্ছা এনেকুৱা নহয় যে মন নাজ- মোৰো কৰিব ইচ্ছা, কিন্তু সেয়াই আৰু। এতিয়া মানে দিয়া নাই আৰু ফেমিলিয়ে ক'তো সেনেকে ওলাই যাবলে।
ছোৱালী এজনী অলমান দিব ভয়ো লাগে ন চিটুৱেনটো অলমান বেয়া।
তাকে, দিব আৰু ইন ফিউচাৰলে এতিয়া আৰু দিয়া নাই বৰ্তমান।
গৈছো গৈছো ৰ।
উম হু' এতিয়া ডাঙৰ হৈ আহিছো হে। কৰিম চব এডভেঞ্চাৰছ বস্তুবোৰ।
অঁ হ অঁ। মোৰ বাৰু দুটামান যিবিলাক উইচ লিষ্টত আছে দুটামান তিনিটামান- পুৰা হ'ল।
বাকী আৰু মোৰ বানজি জাম্পিং কৰিব মন আছে।
উম' বানজি জাম্পিংটো মোৰো বিৰাট ইৎচ্ছা আছে কিন্তু, সেটো মোৰ লিষ্টত আছে।
লাষ্ট টাইম পেৰাগ্লাইডিং কৰা নহল, এবাৰ যদি তেনেকুৱা চানন্স পাওঁ- পেৰাাগ্লাইডিং কৰিব
আচ্ছা আচ্ছা ভালেই ভালেই কৰিবা এইবোৰ মেমৰিজ থাকি যায় ন
উ আৰু এটা মানে চবতছেে ডাঙৰ এটা সপোন আৰু এডভেঞ্চাৰাছ সপোন আছে আৰু সেইটো তোমাৰো আছে তমাৰ মোক ক'লে তুমি কৈ দিবা যে সেইটোতো মোৰো আছে
হয় নেকি কি বা
এটা বাইক ট্ৰিপ তাকো লে লডাখ ৰ লেকে
অ সেইটো মোৰো আছেটো এইটো মানে মো মোৰ বহুত আগৰ পৰাই মানে বহুত বছৰৰ আগৰ পৰাই আছে সেইটোত মানে ড্ৰিমে ক'ব পাৰি আৰু
হয় হয় হয়
বাইক ট্ৰিপত লাডাখ
এ তো একদম কি কম বাৰু মানে চবতছে হে
ডাঙৰ সপোন আৰু এটা যদি আৰু কেতিয়া ভৱিষ্যতলৈ লৈকে
তাকেতো পাই
অ
উম ভাল লাগিব বিৰাট
মানে বহুত টান ৰাইড হৈ আচল এইটো আচলতে এটা যোনে যাব পাৰিছে সিহঁতে একদম নিজৰ মানে এখন বেলেগ দুুনীয়াতে গুচি যাব পাৰি ইটো
তাকেতো কিমান কিমান ঘন্টা লাগিব চাগে
চাৰি পাঁচ দিন মান লাগিব চাগে যদি বেক টু বেক চলোৱা যায় ধৰা ৰাতি ৰেষ্ট ল'বা ন
অ আচ্ছা আচ্ছা কত বা ৰেষ্ট লই তাতে ৰাতি
অ হটেল
হোটেলে হোটেলে ৰেষ্ট লৈ ৰেষ্ট লৈ যায় ন
থ্ৰী থাউজেণ্ড নাইনটি ছিক্স কিলোমিটাৰ চাগে
আচ্ছা
হা হা এদিনত যদি তুমি ছেভেন হানড্ৰেড মানকেও যোৱা তেনেহ'লেও তোমাৰ এটা চাৰি দিনৰ বেছিয়ে লাগিল
আচ্ছা
হা আৰু ইপিনে মানালী পুৱাৰ পৰা তুমি ছেভেন হাড্ৰেড কিলোমিটাৰ চলাও চলোৱাটোও টানেই হৈ যাব
অ হুম
বহুত ৰাস্তা বেয়া মানে পাহাৰ হৈ গ'ল ন
অ পাহাৰ আহি গ'ল ন
অ
ভাল লাগিব কিন্তু সেনেকুৱা জেগাত গৈ যেতিয়া গৈ পাব কি ভাল লাগিব ন
আহ ভাল লাগিব বাৰু
একদম ৰাইডিং গ্লাভছ পিন্ধি যাব লাগে
গ্লাভছ লাগিব পাম্প লাগিব মানে অক্সিজেনটোৰ অলপমান প্ৰব্লেম থাকে ন তাতে।
প্ৰব্লেম তাকে উম
এ কমপ্লিটেত মানে এডোৱেঞ্চাৰি পেকেট।
তাকেটো সেইবিলাকত